হেল্ল'।
হেল্ল'।
অ।
কি কৰি আছে?
এ ছাগলী বান্ধিব ওলাইছো।
অ।
কাম বন কৰিছো, চৰাই-চিৰিকতি বান্ধিছো, গধূলি হৈছে।
অ ছা ছাগলী আছে নেকি?
অ।
কেজনী?
চৰাই-চিৰিকতি বান্ধিছো, গধূলি হৈছে। ছাগলী চাৰিজনী আছে, এ পোৱালী আছে। তা পা মাইকী ছাগলী সৰু পঠা আছে।
ছাগলী মাংস খায় নে নাখায়?
খাই ছাগলী মাংস, খাচী মাংস খায়, কিয় নাখায় ভাল লাগে খাই।
গোন্ধে নেকি?
উহ, কিয় গোন্ধাব? বনাব জানিলে, ছাগলী মাংসৰ ইমান দাম, খাচী মাংস। আঠশ টকা, ছশ টকা কেজি।
হ'লেও মই গোন্ধাই বুলি শুনিছো, কিন্তু
নোগোন্ধায়, কিয় গোন্ধায়? বনাব জানিলে আও গোন্ধাব নেকি?
অ', বনোৱা সময়ত চাগে বহুত ভালকে বনাব লাগে আৰু।
অ', ভালকে বনাব লাগে আকৌ, তেল দিব লাগিব, মচলা পাতি ভালকে দিব লাগিব। তেতিয়াহে ভাল লাগিব খায়, গোন্ধটো নাহিব, যদি এঢোল জোল কৰি পেলাই যদি বনাই দিয়া, মছলা নিদিয়াকে, তেনেহ'লে গোন্ধটো আহিবই, তেলত মাৰি নল'লে।
অ'
অ', সেইটোৱেইতো।
সেইটো হয় অ'।
উম।
চলে ন, ছাগলী মাংসটো?
অ' আমাৰ ঘৰত চলে, আমাৰ ছাগলী মাংস খায়। ব্ৰইলাৰ, ছাগলী মাংস, মাছ আমাৰ বেছি বিখ্যাত।
আমাৰ, সপ্তাহত খাবই মানে এইখিনি আৰু। এনে চব্জি, আমি আৰু চব্জি খাই ভাল পাও, আমাৰ লৰাটো ছোৱালীজনীয়ে চব্জি নাখায়, আমি চব্জি খাওঁ, এতিয়া, এইখিনি বস্তু আনে মাজে মাজে, এয়া খাওঁ আৰু।
গম পাইছো বাৰু। হেল্ল'।
অ', হেল্ল' এই, কলে নাই।
হাঁ
খাম আৰু, বনাম আৰু, এয়া কামৰ পৰা আহিব মানুহজন। তেতিয়া বনাম আৰু চাহ, ল'ৰাজনো আহিব, তেতিয়া বনাই দিম আৰু। আৰু এতিয়া লাইট দিছো তেতিয়া বনাই দিম আৰু চাহ কামৰ পৰা আহিলে
অ' নাই নাই এনেই এবাৰ ওলাই আহিছো বোলো ঘৰত যাই কেনে আৰু মোবাইলটো চাৰ্জত দি আৰু চাহ তাহ খাই লম আৰু
মইও এয়া আবেলি হৈছে ময়ো বোলো অলপ ওলাই যাও পিছত চাহ তাহ বনাম আৰু সিহঁতে বোলো কামত গৈছে কামৰ পৰা আহি লওক তেতিয়া চাহ তাহ বনাম আৰু অলপ ওলাই আহিছো অ কামত গৈছে এ অলপ খেতিৰ ওচৰত আহিছো কেনেকুৱা কি হৈছে হাল বাব হৈছে নে নাই মাটিখিনি চাব আও মই বোলো এবাৰ আহিছো হ'লে আৰু হাল বাব লাগিব না মাটি খিনি পানী যদি হৈছে হাল বাই আকৌ কঠীয়া ওখ হৈছে কঠিয়া পাৰি থৈছে এতিয়া ওখ হলেহে আকৌ ৰোৱা পুতিম বা ৰোৱনী বিচাৰিবা লাগিব আমাৰতো ঘৰত মানুহ নাই ৰোৱণী বিচাৰি তেতিয়াহে ৰোৱা চোৱা পুতি দিব লাগিব আৰু সেইটো কাৰণে চাব আহিছো আও। এইখিনি চোৱা হৈছে, ইয়াৰ পৰা যায় চাহ তাহ বনাম আ, চাহ পানী খায় আ তেতিয়া ঘৰৰ মানুহবোৰ ল'ৰাটো ছোৱালীজনী আছে ঘৰত। বাপেক কামত গৈছে, এতিয়া চাহ বনাই দিম, দি পঢ়িব। পঢ়ি থাকিব আও পিছত, অ'। তোমালোকৰ। ভাতটো কায় উম ভাতটো কায় ছয় সাতটামান চাহ পানী বনাই খাই বৈ লৈ তেতিয়া ভাতটোকে বনাই দিও আও। খাওঁতে, খাওঁতে এঘাৰটা বাৰটা বাজে, পঢ়ে অ', সিহঁতে পঢ়ি থাকে, বাপেকে মোবাইল চাই থাকে। মই আও ভাত টৰকাৰিখিনি বনাই থাকো আ, ইটো সিটোও কৰি থাকো। উম, তোমালোকৰ আম্মাই কি কৰি আছে?
মোৰ লগতে এনে ওলাই আহিছে বাও, ফুৰি ঘৰত যাব আৰু বৰষুণতো ধৰো, ধৰো হৈ আছে।
উম, বৰষুণ আহিব, এই কেইটা দিন এই এসপ তাহ মানৰ পৰা বৰষুণ গধূলি গধূলিয়ে আহে, খালি গধূলিয়ে আহে। ৰাতিপুৱা আহে অ', কামত যোৱা সময়ত
কলে যাবৰ কাৰণে ইমান অ
উম, হয়। কলেজ স্কুল যাবৰ কাৰণে অসুবিধা হয়, বৰষূণ আহে, আহি থাকে। সেইটো কাৰণে, গম পাইছো মওঁ, আমাৰ ইয়াতো আহে তেনে দিয়ে বৰষুণ, অসুবিধা হয়। ৰাস্তা পদূলি, যাব বোকা পানী পৱা। বহুত অসুবিধা হৈ যায়। এতিয়া আও বৰষুণ নহ'লেও নহয়, বৰষুণো লাগে। মানুহে হাল বাব কাৰণে লাগে, এতিয়া শুকাই গৈছে এইকেইদিন ব
উম। সেইটোও হয়, খেতি খেতিতটো বৰষুণ হ'লে লাগেই হয়।
এ খেতি কৰা মানুহ এতিয়া আমি। সেইখিনিতো লাগিবই, বৰষুণ নহ'লেও নহ
টো লাগে কিন্তু আমাক।
সোমোৱা কাৰণে বৰষূণটো কৰিলে কি হ'ব আও, আহিব লাগিবই আও বৰষুণ আহি আহক বাৰু। আহিলে ভাল। পাওঁ, পথাৰ খেতি পথাৰ হ'লেহে দুবেলা দুমুঠি খাব পাৰিম। ধান চাউল হ'লেহে খাব পাৰিম, ভাতগিটা ঘৰৰ হ'লেহে।
উম, সেইটো হয় বাৰু।
তাৰ মানুহ ইমানবোৰ চলাব নোৱাৰেটো, ভাতগিটা ঘৰৰ হ'লে শাক পাচলি মাই মচলা, চাউল পাত সেইখিনিয়ে চলাব পৰা যায় আৰু। আজিকালি চাউল আও পঞ্চাচ টকা কেজি। খাব নোৱাৰিতো, পোহপান তেনেকে যাব লাগিব।
ঈদত ফুৰিব গ'লা নে নাই।
অ', গৈছো ঈদত ফুৰিব, এই গুৱাহাটীত গৈছিলো। উম। তাই দিনটো থাকেই তাৰপিছত আৰু। ছয় সাতটা মান বাজি ৰাতি হৈছে। ঘুৰি আহিলোঁ আৰু ধৰি লওঁ বেছি দূৰত নাযাওঁ মাহঁতৰ ঘৰত যাওঁ আ এনে আছে নগাঁও ভনীজনীৰ ঘৰত যাওঁ আও। আৰু এতিয়া স্কুল বহিবই আৰু কি ফুৰিব যাবি আৰু। স্কুল বহিলেত ক'তও যাব নোৱাৰ।
উম।
গম বন্ধত দিব বাৰু। গৰম বন্ধত দিব আৰু। এই মাহতে দিব এই পৰীক্ষা শেষ হলে দিব। গৰম বন্ধত দিলেনো আৰু গৰম বন্ধ আৰু কি ফুৰিব যাবি। আকৌ খেতি আহিলে পথাৰ ৰোৱনি। ৰুৱনী লব ৰুৱনীক আকৌ যাই জলপান দিব লাগিব খোৱ বোৱা। এইবিলাক কৰোতে সময়খিনি যাবগৈ গৰম বন্ধ শেষ হ'ব।
অ সেইটো হয় বাৰু।
উম তোমালোকৰ খেতি কৰা নে নকৰা?
কৰে দেউতাহঁতে খেতি বাতি কৰে খেতি বাতি কৰে তো নিজৰ ঘৰৰ ভাতকেইটা খাব পাৰে।
অ হয়তো হয়টো।
উম বছৰতো হৈ যায় আৰু যিখিনি কৰে কিন্তু বেচ বেচিব লগীয়া নহয় আৰু খাব কাৰণে কৰে আৰু।
যোৱা নে নোযোৱা?
যাওঁ ফুৰিব মামাহঁতৰ ঘৰত যাওঁ এনে বেলেগতো ফুৰিব যাওঁ।
উম।
ঈদত গৈছোঁ কিন্তু এতিয়া পৰীক্ষা দিলোঁ পৰীক্ষা শেষ হ'লে এতিয়া ঘৰত আছোঁ এতিয়া বেলেগ কাম কৰি আছোঁ।
অ বেলেগ অ। ছোৱালী মানুহৰ আৰু বহুত ৰিক্স না অকলে ফুৰাটো। মাঁ আব্বা লগতহে যাব লাগিব আৰু। অকলেতো ফুৰিব নোৱাৰিবি ল'ৰা মানুহ হ'লে চিন্তা চিন্তা নাই আৰু ল'ৰা এতিয়া লৰাটো কোনোবা দি ওলাই গ'লে একো কথাই নাই। ছোৱালীজনী ওলাই গ'ল আজিকালি মানুহও বেয়া সেইকাৰণে ঘৰত। ঘৰতে মাৰ লগতে কাম বন শিকিবা মোৰ ছোৱালীজনী এনেকে ঘৰতে আছে কাম বন শিকে কি কৰো ভাত তাৰকাৰি কেনেকে বনাওঁ। শাক চব্জি কেনেকে কাটো এইবিলাক দিহা দি থাকো শিকাই থাকোঁ। তুমিও তেনেকে শিকিবা থাকিবা তোমাৰ মায়ে সহায় পাব। শাক চব্জি কেনেকে কাটিব লাগে কি কৰিব লাগে। তেনেকুৱাকে শিকিবি গমৰৈ বন্ধতটো একমাহ বন্ধত পাব যেতিয়া তেনেকুৱা কৰি থাকিবা যদি আৰু ক'তো ফুৰিব চুৰিব নোযোৱা। আৰু যদি ফুৰিব যোৱা উম উম।
কেনেকে কৰো কাম বন।
অ'।
কলেজ নহ'লে কৰো কেতিয়াবা ঘৰত থাকিলে কৰো।
অ', কৰিব লাগিব।
উম।
আজিকালি আৰু কাম বন নকৰিলে পঢ়িলো বুলিও যে কাম বন নকৰিমেই সেইটো নহয়। পঢ়িবও লাগিব, কাম বন কৰিবও লাগিব যিমান ডাঙৰ চাকৰিয়াল নহক তেওঁতো যাবই লাগিবা বনাবই লাগিব। যিমান ধনী মানুহ নহওক, যিমান ডাঙৰ হাতত চাকৰি নাথা তেওঁ সেই ভাত তৰকাৰি খিনি বনাই খাবই লাগিব নিজৰটো। নিজৰ খিনি নিজে শিকিব, তেতিয়া কোনো দায় নাই। আজিকালি আৰু বিয়া হোৱাতোতো সহজেই, বিয়া হ'লে আৰু নিজৰ ইনকামটো নিজে ৰাখিব লাগে আ।
উম। সেইটো হয় ।
উম উম। তোমালোকৰ হেৰি কি এনে ওচৰ চুবুৰীয়া মানুহ ঘৰত যায় না নাযায়।
নাই মই ইমান নাযাও যায় কেতিয়াবা, কেতিয়াবা নাযায় সেনেকুৱা।
নালাগে, ইমান মানুহ ঘৰত যায় থাকা লাভ নাই ঘৰত কাম বন কৰি পঢ়া-শুনা কৰি থাকাটোৱে ভাল, মানুহ ঘৰত গলে উম, মানুহ ঘৰত গ'লে এটা দুটা কথা ওলাব দুনী বেলেগ চাৰি পাঁচ জনীৰ লগ লাগি মানুহৰ কথা ক'ব সেইবিলাক পাতি লাভ নাইতো। নিজৰ ইনকাম নিজে কেনেকে খাবি কেনেকে ভাল মানুহ হ'বি। কেনেকে দুটকা ঘটিবি সেনেকুৱা ধান্দাত থাকিব লাগে মানুহৰ কথা
উম।
শুনি আজিকালি মানুহ ভাল নহয়, হোৱা মানুহৰ হোৱা দেখিব নোৱাৰেতো। সেইকাৰণে মানুহ ঘৰত নোযোৱাটোৱে ভাল, মাতাত মাতিব লাগে। মাতাটো বন্ধ হ'ব নালাগে, মোক সদায় মাতিব লাগে, কিন্তু মানুহ ঘৰত বহি, দুই চাৰিজনীৰ লগত কথা বতৰা পাতি সেইটো কৰিব নালাগে কিয়, অ'। হ'ব দিয়া তুমি, অ'।
কথা পাতিম।
অ', হ'ব দিয়ক।